হেল্ল'' আহ!
কি কৰি আছে?
মই এতিয়া তোমাৰ এনে পঢ়ি আছিলো।
আা এনে আছো ৰব কি পঢ়ি আছিলে?
এ মই এনেই তোমাৰ এনে অলপমান মে এক্সেলৰ আৰু অকমান চাই আছিলো আৰু এক্সেল কেনেকুৱা কি কৰে কি নকৰে আৰু বাকী এনে কিনো পঢ়িম আৰু, প্ৰথমতে তোমাৰ গমেট একৰ কাৰে প্ৰপন কৰি আছিলো। এতিয়া তোমাৰ এৰি আৰু বহুত পছিলো, এতিয়া এৰি এতিয়া এৰি কেনে আৰু এইবিলাক চাই আছো ৰ বা আৰু প্ৰাইভেট জবত মাথা মাৰি আছো।
আপোনাৰ ত্ৰিশ জিম আছিলে ন
হম!
আপোনাৰ কি ষ্টীম আছিলে?
মইতো কমাৰ্চ বেকগ্ৰাউণ্ড আছিলো।
অ আচ্ছা আচ্ছা আপোনাৰ গ্ৰেজচন হৈ গ'ল চাগে।
গ্ৰেজুৱেচন মোৰ হৈ গলি। তোমাৰ হ'ল নেকি?
হব। মই এটিয়া চেকেণ্ড ছেম।
ছেকেণ্ড চেম
অ', এই বাৰ থাৰ্ড চেম পাম আৰু।
ছা কি ষ্ট্ৰীম তোমাৰ, কি ষ্ট্ৰীম আছিল আৰ
চাইন্স বেগৰ মানে চাইন্স ষ্টিম আছিলো। বৰ্তমান মই ৰেডিঅ'লজি বেচেলাৰ অফ ৰেডিঅ'লজিত মানে এডমিছন লৈছো, কৰ্চটো এডমিছন লৈছোঁ ডাউন টাউন ইউনিভাৰ্চিটিত।
আচ্ছা। আৰ দি পঢ়ি আছা।
অ', থ্ৰী ইয়াৰ্চ ক'ৰ্চ হয়, ওৱান ইয়েৰ কমপ্লিট হ'ল।
কি কোৱা ওৱান ইয়াৰ হৈ গল? তোমাৰ।
আপুনি গ্ৰেজুৱেচনৰ পিছত তাইক মাষ্টাৰছ কৰা প্লেন কৰা নাই নেকি?
অহ কি কলে কি ক'লে গ্ৰেজুৱেশ্যনৰ পিছত কি কলে?
মাষ্টাৰছ কৰা একো প্লান কৰা নাই নেকি?
মাষ্টাৰ্চ মই এইটো নকৰোঁ বাৰু মাষ্টাৰ্চ কৰিলে মই অনলি এম বি এ কৰিব বাৰু। অ', বেলেগতো মই বেলেগ মু কৰিব ইচ্ছা নাই এক কম চা আ-এ-চৰী এম কমটো নকৰো বাৰু মই বি কম পঢ়িলো, অ', চাওঁ ৰ কি কৰো মই এতি ভাবি আছো কিবা কৰো।
মানে আজিকালি প্ৰফিট আছে না মাচাছ কৰিলে।
প্ৰফিট আচ্ছা প্ৰফিট ত তোমাৰ চ কৰি কিবা এটা বস্তু শিকিলে প্ৰফিট থাকিবতটো নাথকা নহয়, ঠিক আছে? সেইটো নক বাৰু তুমি যদি ভালকে তোমাৰ নিজৰ আগ্ৰৰে কৰা কৰিবা বাত, কিন্তু ডিগ্ৰী লৈ থাকিলেও বেছি লাভ নহয় ন তোমাৰ এটো স্কিল শিকাটো বেছি দৰকাৰ তোমাৰ মোৰ হিচাপত। আৰু বাট এম বি এটো বাৰু ভাল। তুমি যদি ভাল কলেজৰ পৰা এম বি এ যদি কৰিব খোজা তেতিয়া তোমাৰ ভাল প্ৰফিট থাকিবা, আহ জতি এ যৰ পৰা তাৰ পৰা কৰিলে এম বি এ কৰিলে তোমাৰ একো ভাল নহয় আৰু ইমান খাচ তুমি ইমান এ নাপাবা আৰু।
আচ্ছা চবৰে বেলেগ বেলেগ নাই। চাই চবতে। টপৰ ওপৰত ডিপেণ্ড কৰে।
হয় হয়।
বাট আজিকালি গ্ৰেজুয়েচন টো টো মষ্ট ইম্পৰ্টেণ্ট হৈছে আজিকালি।
হয় হয় সাইটিয়েটো তাকেতো, গ্ৰেজুৱেচনটো লাগিব কম্পালচৰি হৈ গৈছে। চব জাগাতে, যি কোনো এটা তোমাৰ ইন্টাৰভিঅ দিব যোৱা তোমাক ক'ব তোমাকৰ গ্ৰেজুয়েচন আছে নে নাই? আ এতিয়াটো গ্ৰেজুয়ে নৰ্মেল কথা হে কৈছে। লাগিব এইটো কম আগতে তোমাৰ টেন পাছ, আহ টোৱেলভ পাছ আছিল, হাই ছেকেণ্ডাৰী আছিল আজিকালি গ্ৰেজোওৱেন হৈ গৈছে তোমাৰ।
বাট আপুনি কোনখন কলেজৰ পৰা গ্ৰেজোৱেচন কোমপ্লিট কৰিছে।
মই তোমাৰ দিছপুৰ কলেজৰ পৰা গ্ৰেজোৱেচন কমপ্লিট কৰো গুৱাহাটী ইউনিভাৰ্চিটিৰ আনদাৰত হয়।
দিছপুৰ আচ্ছা গণেশ গুৰিত আছে আছে ন।
অ' আচ্ছা। কি বুলি কয় তুমি কি? কলেজৰপৰা পিছে এইচ এছ দিলা।
মই গুৱাহাটী পাব্লিক স্কুল।
আচ্ছা জি পি এছ স্কুল আচ্ছা আচ্ছা
ত তাতে মানে এই ক্লাছ টুৰ পৰা পঢ়িছিলো আৰু ত টোৱেলফৰ লৈকে তাতে পঢ়িলো।
অ।
মই হেনো দিছপুৰত। অকল ইয়া ইলেভেন টুৱেলভো আছে নেকি অকল ডিগ্ৰীটোৱে থাকে।
দিছপুৰত তোমাৰ দিছপুৰত তোমাৰ ইলেভেন টুৱেলভটো আছে আছে। অ' তোমাৰ অ' ফাৰ্ষ্ট তোমাৰ আৰ্টচ টো পাবা কমাৰ্চ পাবা। বি কম বি এ। বি চি এ, বি বি এ আৰু বি এ পাবা তুমি।
মান চাইনচ বেকগ্রাউন্ড।
চাইন্চটো নাই অনলি, বাকী চব আছে।
থাকিব লাগে ন' মানে আজিকালো চবতে, থাকেই চাইন্সটো।
চাইন্সটো একচুৱেলি, চব কলেজত নাথাকে প্রায় ভাগ কলেজত মানে নাথাকে।
বাট আজিকালি মেক্সিমামত হৈছে আজিকালি মানে।
চাইন্সটো অকণ হাৰ্ড নহয় সেইটো কাৰণে চাইন্সটো মানে, বেছিভাগ ষ্টুডেণ্ট ল'ব নোখোজে, তুমি টপাৰ হৈ বাৰু তুমি যে লৈছা বাৰু।
মানে একচুৱেলি মোৰ মানে, মানে একেল মোৰ মানে আহ মেডিকেল প্ৰফেশ্যনটো পোৱা মানে সৰুৰ পৰা লাইক, ড্ৰীম আছিলে আৰু লাইক, মানে ভাবোঁ আৰু, লাইক আহ আহ মেডিকেল লাইনত যোৱা আহ লাইক মানে পেচেন্তৰ কথা লাইক কিবা এটা হ'লে, লাইক সেইটো বিষয়ে পঢ়া লাইক মানে, আহ, এইকেইটা পেচেণ্টক এটা ট্ৰিট কৰা এইটো মানে বহুত সৰুৰ পৰা ভাবিছিলোঁ আৰু, ত' সেইটো কাৰণে, মানে চাইন্সটো লৈছিলোঁ আৰু।
আচ্ছা, হয় নেকী?
এতিয়া আপোনাৰ চাগে বিজনেচ কিবা, লাইন আছিলে নে ড্ৰিম আছিলে সেইটো কাৰণে কমাৰ্চ পঢ়িলে।
ড্ৰীম ড্ৰীম বাৰু মোৰো সঁচা কথা ক'ব গ'লে কি মই কি আকচুৱেলি গ্ৰেজুৱেচনটো কৰিছিলো এম এ কমাৰ্চ সেইটো মই নামত মোৰ মটিভ আছিল গ্ৰেজু-গ্ৰেজুৱেচনটো হ'ব লাগে, তাৰপিছত মই তোমাৰ আহ এছ ই ছিৰ কাৰণে প্ৰিপাৰেচন কৰি কিনে এছ ই চি এক্সামটো দি দিম। আৰু তোমাৰ এছ এছ চিৰ কাৰণে তমাৰ গ্ৰেজুৱেচন লাগিব ন গ্ৰেজুৱেচন নোহোৱাকৈ তুমি এ এছ চি জি এল দিব নোৱাৰা বাকী চি ইইচ জি এল, চি ইউত এল, জিডি, এম টি এচ এইবিলাক দিব পাৰা টেন পাছ টোৱেল পাছ লৈকে বাট চি জি এল কম্বাইন গ্ৰেজুৱেচন লেবেল চি জি এল যত অচিয়েল লেভেলে পষ্ট থাকে তাতে সেইটো কাৰণে তোমাৰ গ্ৰেজন লাগে মইতো মতিভেচশ সেইটো কাৰণে কিন তো এতিয়া কি ক'ম দিন যাই আছে বাৰু মটিভেট কম হৈছে জওছ কম ডিচিপ্লিনটো নাই বাৰু
কৰে নে আজিকালি এছ এছ চিৰ কাৰণে এনে বাদ দিলে
মই চোৱা মইতো যোৱা ইয়াৰ মানে যোৱা বছৰলৈ কৰি আছিলো তাৰ পিছত মই বাদ দিলো মই এটা একেছোৱেলি জব জইন কৰিলো জব জইন কৰাৰ পিছৰ পৰা মোৰ মানে এইবিলাক চব বন্ধ হৈ গ'ল চ মই এতিয়া এইবিলাক নাই কৰা ৰে মানে এতিয়াই এ মই নোৱা ফৰ্মেল জব কৰিছো জিঅ' মাৰ্টত ত' সেইটো কাৰণে কি ক'ম আৰু এতিয়া মানে জবতো বেছি ইনকাম নাই পইচা নাই নৰ্মেল নৰ্মলে পইচা ত' জবটো মই চাগে এ এই মাহ মোৰ লাষ্ট মই এতিয়া এৰিমেই চাগে মই জবটো তো ভাবি আছো ভাবি আছ এই জবো এৰাৰ পিছত কিবা এটা ভাল কিবা এটা শিকো শিকিনে যাতে কিবা এটা
অ মানে বেলেগ এনেই কৌচ পঢ়িব পাৰিলে হেঁতেন
তাকে চাও কি শিকো আৰু মই চাওঁ কিবা এটা ভাল বস্তু এটা শিকো শিকি কিনে চাওঁ কিবা কৰিব পাৰো নেকি ট্ৰাই কৰিম ন' এবাৰ বাকীটো মই গভাৰমেণ্ট জব মই ফিউচাৰলৈ মই গভাৰ্মেণ্ট জবটো মই কৰিমেই বাৰু তোমাৰ পিছে কি এম আছে কি হোৱা এম আছে তোমাৰ?
মইতো এতিয়া বৰ্তমান এতিয়া ভাবিছো লাইক মই যদি এটা কৰ্চ কৰি আছো মই এতিয়া ভাবো ভাবিছো আৰু এ ভাল হস্পিতেল এটা পোষ্ট পাই যাওঁ ভাল চেলাৰী পোৱাকে আৰু। আজিকালিতো মাষ্টাৰছ নকৰিলে চেলাৰিও বহুত কমকে দিয়ে।
উম,
ভাবিছো যদি এয়া ভাল চেলাৰী এটা পাও আকৌ গ্ৰেজুৱেচন ত' মাষ্টাৰ্ছটো নকৰাও যদি কম পাওঁতে মাষ্টাৰ্ছ টো কৰিম বুলি ভাবিছোঁ।
উম,
এয় বহুত মানে টিছআৰৰ আৰু মানে মাছ মাষ্টাৰ্ছ যত পাওঁ অসেইখন বহুত ডাঙৰ ইনষ্টিউট হয় ত' চাইন্সয় ইনষ্টিউটচ আছে। চব ডিপাৰ্টমেণ্ট আছে আৰুতে লাইক আৰু বহুত ভাল হয় মানে টিচিং বা এডুকচন চব নলেজ বহুত ভাল।
হয়-হয়-হয়
দূৰ হৈ যায় আৰু অহ, এ ভাল চিটো লাগিব গভৰমেন্ট হয় যিহেতু।
তাতে চিট পাব কাৰণে কিবা এক্সাম দিব লাগে ইয়া
অ, গম মা এই মানে ভালকে নেজানো বাট এণ্ট্ৰেন্স হয় চাগে শুনিছো।
আচ্ছা হ'ব।
এইট ছেভেন এইটো কাট অফ
অ তোমাৰ এনে কমমান চিনাকি-তিনাকি পাইছে নেকি তাতে।
ইম শ্বপ মানে কি? আমাৰ চিনিয়াৰ বিলাকক যোনবিলাক মানে ল এইবাৰ প ত হ'ল আৰু ন ল যি কৰা। ইটো মানে বেতছেলাৰৰ পিছতে যব টো কৰি আছোঁ। চ চ মান মানে বহুৱাই এ কৰিছো গোটেই মেছেজ বহুতে মেছেজ। কৰা নাই।
প্লেছমেণ্ট পাইচে নেকি তোমালোকৰ।
অঁ মানে মানে আমাৰ ইণ্টাৰ্ণশ্বিপো হয় ন, আফটাৰ গ্ৰেজুৱেশ্যন তো সেইটো কাৰণে মাষ্টাৰ্চটো মানে এক্সেমে নকৰে ওৱান আমাৰ মানে ছিক্স মানথ ইণ্টাৰ্ণশ্বিপ হয় আৰু সেইটো পেড প্ৰচ থাকে।
আচ্ছা, মানে এণ্টাৰচিপত থাকিলে পইচা পাবা নেকি তোমালোকে।
অ পে এণ্টাৰ চিপ মানে এই টো ৰুল মানে আমাৰ ছিনিয়ৰ বিলাকে কৈছে এইটো ইয়াৰ ৰ পৰা ৰুল কৰিছে অকল পেৰামেডিকেলে ষ্টোদেনৰ কাৰনে চব ৰ কাৰনে নহয় মানে।
তুমি পেৰাামেডিকেল ষ্টুডেন।
অঁ হয়-হয় পেৰামেডিকেলৰ হয়।
আচ্ছা, তুমি কিমান পাবা এনে প্ৰে ইণ্টাৰচিপতএনে-এনে,
সেইটো আমাক এয়া ইনফৰ্ম কৰা নাই। তাক ফাৰ্ষ্ট চেমবিলাকতে কৈছিলে আৰু তোমোক হ'ব ছিক্স মান্থ হ'ব আফটাৰ গ্ৰেজুৱেশ্যন তেতিয়া মানে আমাৰ মাৰ্কশ্বিটখন আহি যাব লাইক ক্লা ছিক্স চেমৰ তেতিয়াৰ পৰা মানে নেক্সট মান্থ মানে পৰা মানে আমাৰ ষ্টাৰ্ট হৈ যাব। আৰু ইণ্টাৰচিপ এই কলেজ অফাৰ কৰি লব লাগিব ম দিব আৰুতিাইটো আমি গম নাপাওঁ
আচ্ছা, আচ্চা, উম-উম।
আমাৰ মানে ক্লিনিকেল পেষ্টিঙো কৰাই মানে তাতেও হস্পিটেল যাবলৈ দিয়ে পেচণ্টবিলাকৰ লগত কেনেক আম কি কৰিব লাগে সেই শিকাই। ফিভ চেমৰ পৰা হয় মানে।
অ' আচ্ছা। ভালে দিয়া তুমাৰে কি বুলি কয় পঢ়া ভালকে আৰু তোমাৰ যিহেতু কলেজৰ পৰাম্লেন্টে দিইয়ে আছে, প্ৰেদ ইণ্টাৰেষ্ট হৈ এ আছে হবই ভালকে পঢ়া পাতি কৰা আগবাঢ়া বুলে তুমি। নাম চাম কৰা কিবা হৈ গলে আমাক কিবা পাৰ্টি-চাৰ্টি দিবা খাম। ত কিবা হৈ গ পাহৰি চাহৰি নাযাবা আৰু। আমাক।
এ নে কেলে পাহৰিম বাৰু।
উম,
বাকী অহ আপোনাৰ ভাল ভালে চলি আছে আৰু ন লাইফটো?
মোৰ মানে ঠিক ঠাক। নৰ্মেল চলি আছে ইমান ভাল নহয়। বেয়াও ন
ঘৰৰ খবৰ ভাল চবৰে আৰু?
উম ভালে আছে বাৰু তোমালোকৰ?
অ অ আছে দিয়ক আপোনাৰ কোনোবা চিভলিং আছে নেকি নে আপোনাৰ অকল চিংগল চাইল্ড
না আছে আছে মোৰ ভণ্টি আছে।
আচ্ছা আচ্ছা।
তোমালোকৰ
অ মোৰো এজনী ভণ্টি আছে আপুনি ডাঙৰ ন
হয়, হয় মই ডাঙৰ হয় তুমিও চাগে ডাঙৰে হয়।
অঁ হয় হয়।
তোমাৰ ভণ্টি আছে নেকি? কিমান ডাঙৰ হয় তোমাৰ ভণ্টি।
কিলাছ টেন।
আচ্ছা টেন পাইছে।
আপোনাৰ ভণ্টি?
আচ্ছা, মোৰ ভণ্টিও সেই ইলেভেন পাইছে এইবাৰ। ফাচট ইয়েৰৰ থিক আছে পিছে হয় তোমাৰো এটা ভণ্টি আছে মোৰো এটা ভণ্টি আছে নে কি ক াকচ অঁ ক ভন্টি ন তমাৰম ঘৰ পিত কোন কোন থাকে?
মই মা পাপা ভণ্টি আৰু মোৰ মামাও থাকে।
আচ্ছা আচছা তোমাৰ মামা মান তোম তোম লগত থাকে আৰু
অঁ আমাৰ ঘৰত থাকে আমাৰ লগত থাকে।
আচ্ছা আচ্ছা ভালে দিয়া মামা আছে মামা একেলগে ভালে দিয় দৰকাৰ আছে।
অহ।
উম উম উম।
নাই। এতিয়া ঢুকোৱাৰ পিছত মামা আমাৰ লগতে থাকে।
অঁ অঁ বুজি পাইছোঁ, পিছে তোমাৰ একজামৰ প্ৰিপেৰেচন ঠিকঠাক চলি আছে?
অঁহ পঢ়ি আছো লাহে লাহে।
অ দিয়া তুমি কি বুলি কয় একজাম যিহেতু আছে তোমাৰ ন ভালকে পঢ়া একজাম। ঠিক আছে? দিয়া ঠিক আছে আ ৰা হ'ব দিয়া কথা পাতিম দিয়া, অ অ বাই বাই ঠিক আছে থেংক ইউ উম্ ঠিক আছে।